শুনিছানে? অ', আহ, নাহানি আজি?
এ, কালি পুৱা যাম।
এ, ভাত বনাই অ', মই ভাত বনাই আজৰি হৈছোঁ হে। ইমান গৰম কিন্তু বৰষুণ, তাই মানে আহি ৰাতিপুৱা গ'ল।
অ', অ', অ', গধূলি বনাই থোৱা আহ, ৰ'দ দিছে বাহিৰত বহুত।
কিন্তু এতিয়া দবা পিতা বৰষুণ দিব ইয়াত গুৱাহাটীত। অহ, ইয়াত পুৰা কলা কৰি আহিছে বত হ মাৰিছে পুৰা।
অ', দিব আৰু।
ইয়াত দিব চাগে এতিয়া।
পিছবেলা দিলে
অ'। অ', সেইটোৱে বৰষুণ এজাক লাগে আৰু ইমান গৰম বাপৰে।
কালি ৰাতিটো বৰষুণ পৰিছে কিন্তু।
অ', ইয়াত নাই পৰা।
অ', তাতে নাই ইয়াতে সেই গধূলি যি আৰম্ভ হৈছিল তাৰমানে অলপ, অলপ ৰৈ, ৰৈ আহিয়ে আছে ৰাতিপুৱালৈকে।
অ', ইয়াত নাই আহা।
অ'।
বহুত গৰম অহ, আমি আগত নগ'লো নহয়।
পালোঁ, কালি ক'লা নহয়।
অ', ক'লো নহয়, সেই তাৰপিছতে ইমান বেছি গৰম ওলাই যাবলৈ মন নাযায় ন অকনো।
অ', সেইটোৱে।
অকনো ইচ্ছা নাযায়। আকৌ নাই ঘৰতে কোৱা, ভালেই কৰিছা। আহিনো কি কৰিবা দুদিনমান আৰামত থাকা।
ত' ক'ত দুদিনমান আহ তেওঁ আহিলে আৰু সিফালে যাব নালাগিব!
অ', সিফালে গ'লে আকৌ তোমাৰ ৰেচ চিবিলিটি আহি যায় নহয় পুৰা, বোৱাৰী পাৰ্ট আহি যায়, বোৱাৰী পাৰ্ট ফ'ল্লো। কৰিবলে পুৰা।
সিফালৰ কামতটো লেথাটো মাৰি আহিব লাগিব আৰু যায়।
উম, উম, যাবতোতো লাগিবই নগ'লে আকৌ বেয়া পাব।
তোমালোকে কি পিছৰফালে যাবানে ইহঁতে নিজে আহিব?
আমি পিছৰফালে তাকে ভাইটি যোৱা কথা আছে। ভাইটি যদি যায়, তেতিয়া ভাইটিৰ লগতে আহিব আৰু অ'।
এবাৰ
ভাইটিৰ লগত তাকে আমি যাওঁ নাযাওঁ চাই লওঁ আৰু ভাইটিৰ লগত মানে ছোৱালীয়ে ময়ে যাবও পাৰো মানে এপাক একেবাৰে নোযোৱা নিচিনা হব যে
এতিয়াতো
সেইকাৰণে বোলো অ যাওঁ নেকি চাওঁ আৰু কি কৰো
এ ৰবাচোন তোমাক মই যে ক'ম বুলি ভাবিছিলো হেৰি ভিন্দ কেতিয়া ফ্ৰী হয় নো
ভিন্দ ফ্ৰি থাকিব কিয় সেই তোমাৰ কামটো কাৰণে ফোন কৰিবলে
কামটো সিটোও সুধিম আৰু মানে ৰিলেটেড সটোৰ ৰিলেটড কথা কেইটামান সুধিব লাগে তেওঁ জানিব নিশ্চয় তাৰমানে কিবা লৈ আছে আৰু কথাখিনি
অঁঁ তুমি এই ফোন কৰিবা গধূলি নটা বজাৰ পিছত কৰিবা ফোন ৰাতি
ৰাতি নটাৰ পিছত তুমি মোক মানে দছ মিনিটমান টাইম এটা লাগিব আৰু তুমি যেতিয়া ফ্ৰী হয় থাকা দছ মি
সেই তাৰ অফিচৰ পৰা ধৰি লোৱা চাৰে আঠটা মানতহে আহে গতিকে কাহামান বজাত তেওঁ ঘৰ আহি পায় আজহ অ মই লগাই দিম দিয়া ফোনটোত তুমি তেতিয়া মোৰ পৰাই কথা পাতি ল'বা অ মোৰ পৰাই কথা পাতি ল'বা তেতিয়া অ অ এই সুধিলো উম উম উম উম
আমাৰ তাৰমানে অকনমানো আইডিয়া নাই যে ক'ত অ ক'ত কি ষ্টেপ ফ'ল' কৰিব লাগে এতিয়াও মানে কৰ'বাত ঠগ খাই যাম বেয়াকে সেইকাৰণে ব
সুধি লবা তুমি তেওঁ মই ফোনটো লগাই দিম তাৰপিছত তুমি নিজে পাতি ল'বা গোটেই কথা কেইটা অ এই যে হেৰি যে ভি চি ভাইচ
অ অ অ তাকে আচৰিত থলো আহ সিখিনি দেখোন ভালে আছিলে আজি পোন্ধৰ দিন মান হৈছিলহে আহা নাই কিবা বেমাৰে আছে নে ধুনীয়া ধৰ আছে অ দেখাত দেখাতটো বমাৰী টাইপ লগা নাই
অ ঘপককে ধুকাই থাকিলে মোৰ আচৰিত লাগি গল পটককে দেই
বা কিবা সেনেকুৱা হ'ব পাৰে
তেনেকুৱাই হ'ল চাগে
অ ইমান বেছি এযো হোৱা নাছিল দিয়াচোন
অ হেইটোৱেই জোখৰ ইমান ধুনীয়া হৈ আছিলে মানুহ গৰাকী
অ চছেভেণ্টি মান হোৱাই নাই চাগে
উম উম হেদিনাখন ধুনীয়াকে মানে খাইছে উ ন তলত হে ইয়াত বহি লৈ পেলাই ফিল্ডত বহি ধুনীয়াকে খাইছে মেলিছে
বঢ়িয়াকে আছে অ সেইটোয়েটো অঠাৎ কি বা হৈ গ'ল
ধৰিব নোৱাৰি হয়চেগে দেই মানুহৰ লাইফৰ কোনো
অ হাৰ্ট এটেক নহ'লে বা ষ্ট্ৰকে হ'ব
তাকোহে মানুহৰ মানে গেৰেনটি নাইকিয়া হ'ল দেই লাইফৰ
উম নাই নাই আজি দেখিছো কালি দেখা নপাবা
অ সঁচাকে দে নিজে অদ্ভুত মানে মোৰ মানে কিবা লাগি আছে মানে আৰু মই এইবাৰ তেওঁ মানে মোক এইবাৰ মাতিছিলে ন বেছিকে সেই কামটো কাৰণে এই ভৰাবলে কম্পিউটাৰ ন আৰু পিছৰ পৰা ফোন কৰি মানে এফালা আহাচোন বুলি কৈ পেলাই আকৌ মাতিছে অ মানে এনেতো মাৰ মানুহ এগিলাক কথাই নাপাতো কিন্তু এইবাৰ মানে, অকণমান তেওঁ এইখন বিৰাট কোমল হৈ পেলাই কথা কৈছে। মানে, মই আচৰিত পাইছে মানে।
সেইটোৱেতো।
শুকাই থাকে দেই মানুহ।
সেইটোৱে কেনেকে যায়, সেই দুটাৰ কিবা এটাই হ'ব বেলেগ বেমাত টো দেখাত থকা যেন লগা নাছিল।
নহয় এনেই কিবা বেমাৰ আছিলে হেনো, মানুহজনী মাজে মাজে বেমাৰত ভোগে নহয়। কিবা বেমাৰ আছিলে, এই কোনে কোৱা শুনিছিলো।
ন অ শুন ক হাজবেণ্ডটো দুবছৰ মান আগতে গৈছে চাগে।
অ', তাকেহে। ই গে শুকাই থাকে নাই।
এইয়াই আৰু জীৱন নাই খাওঁহে ৰবা এতিয়া।
কি বনালে আজি মাৰে?
মাংস আনিছল।
অ', জীয়েক ঘৰলে গৈছে পোৰা খোৱাইছে বনাই বনাই।
খাইছো আৰু।
খাইছো আৰু তোমাৰ মনৰ হেপাহতটো পুৰাই থইছে।
একদম, একদম, একদম আৰু এফালে বাকী আছে আৰু।
অ
এইটো মাহ খাই লওঁ আৰু।
মাটন খাবলৈ পাইছা নাই?
হেল্ল।
মাটন খাইছা নাই বোলো হেল্লো মাটন খাইছা নাই বোলো।
নাই নাই সেইটো নাই।
অ', অ' সেইটো নাই কৰা অ'। তোমাৰ সেই তটোহে ভাল লাগে বেছিকে।
অ'। মানে, দুই পিচ তিনি পিচ খাব পাৰিলে আৰু শান্তি আৰু হৈ যায় আৰু।
সেইটোৱেই, মানুহনো ক'ত ইমান বেছিকে খাব পাৰে আৰু অকনমান খোৱাাতোৱে কথা ন।
অ', সেই তোমালোকৰ কি বনালা?
মই আজি ৰাজমাহ বনালো পনীৰ দি পেলাই।
অ', অ'।
আৰু চালাদ কাটি থৈছো আও। অকমান ডাইডিঙত লাগিছো মানে মই আজিৰ পা। অ', আজি গৈছো জিমত গৈ চকুৱে আৰু চকুৱে ধোঁৱা ধোঁৱা। আগৰদৰে নহয় এই আমাৰ নিজৰ
আগতো তুমি এক বছৰ পইচা দিয়া নাছিলা।
এই গ'ল আৰু সেয়া কোনে ধৰি থাকে।
গোটেই পইচা ছয়মাহ যাব নাপালা চাগে।
উম এয়া এৰিলো আৰু।
গ'লি অপা।
নোৱাৰি আজি এতিয়া অকণমান হাফ এন আৱাৰ কৰি মানে, মোৰ উশাহ বন্ধ হৈ যোৱা নিচিনাকে হৈ পেলাই মই মানে, একো দেখা নাই চকুৱে মানে।
এই ছমাহ মান কৰা নাই যে।
অ মই বোল মৰিমে নেকি, এই মুহূৰ্ততে হাৰট এটেকে আহিলে নেকি সেকুৱা নিচিনা লাগিছে।
ন প্ৰথমতে ইমান হেভি কৰিব নালাগে।
নাই কৰা কম কমকে কৰিছো তথাপিতো মানে অৱস্থা বেয়া হৈছে। মানে, বহুত দিনৰ মন পৰিছো কাৰণে, তাৰপিছতে সেই পকা খনতে বাগৰি পৰি দিছো মই বহুত দেৰি। তাৰ পিছতহে মোৰ ঠিক লাগিছে এওঁ ক যে হ'ব মৰিব নালাগে। ঘৰত যামগে বলো ত, ত আৰু কৰিব নালাগে এক্সাৰচাইজ।
মৰিলে ময়ে বিপদ নিলে। ত, বল, বল ঘৰলে বল বোলে তই কৰিব নালাগে বোলে।
হয় দে অ, নি
ক, লাহে, লাহে গৈ থাকিব লাগিব তেতিয়া।
ন, অলপ, অলপকে অ, লাহে, লাহে অলপ অলপকে ওলবম।
আজি মানে অভ্যয়াস নাই, বহুত দিনৰ মূৰত কৰা হৈছে। সেইকাৰণে মানে উশাহটো সোনকালে, উম, বহুত গৰম আছে। তাকে বৰষুণ যাক আহিলে ওলাই যাবলৈও নোৱাৰিব, ওলাই যাব ল'গা আছিলে। আহ।
হেল্ল' ছোৱালী ঘৰতে আছে।
অ'।
এ, ৰাম আমনি পাব আৰু এতিয়া।
নাই এজনী আমনি নাপায়, তাই থকা অভ্যাস আছে যে। উম, উম, উহ তাই একো আমনি মই নাপায়। এইটো কৰিব সিটো কৰিব, এ কালি দিনটোত তাই আৰ্ট এণ্ড কন্ত্ত সেই ক্লেদি বস্তু বনোৱা সেইকেইটা কালাৰ কৰি থাকোতেই গ'ল, তাই দিনটো। আহ' তাই সেইবোৰ লাগি থাকে যে সেইবিলাক কৰি ভাল পাই যে। খুচুক-খাচাক কৈ থাকিব আৰু কিবা-কিবি নিজা এতিয়া অসমীয়া ক খ গ ঘ লিখিব দিছো মুখস্থ নাই। চাউণ্ডো নেজানে লিখ বুলো গোটেই সোপা। এফালৰ পৰা বোলো বহি লৈ পেলাই এইবোলে অসমীয়াত বোলো তই আৰু নম্বৰ নাপালে বোলো, মোক কি ডাল হ'ব বোলো।
উম, উম।
অসমীয়া বোলো ভালকে পঢ়িব পাৰিব লাগিব, এটলিষ্ট অসমীয়াত কিতাপ খনতো ভালকে পঢ়িব পাৰিব লাগিবতো, অসমীয়া অসমত থাকিবলে অসমীয়া নাজানিলে নহ'ব নহয় বোলো, একদম অসমীয়া পঢ় বোলো, ক্লিয়াৰ কৰ বোলো। উমহ' অসমীয়া পঢ়িব দিছো পোৰা।
অলপ-অলপকে আকৌ অলপ-অলপকে প্ৰেক্টিছ কৰিলে আহিব আৰু।
উম, উম' সেইটোৱেই লাহে, লাহে প্ৰেক্টিচ কৰি
হে'। চব মানুহ বিলাকে এই ৰ'দত দেখোন পাৰ্কত ঘূৰি আছে।
ক'ব নোৱাৰোঁ দেই পাগল মানুহবিলাক। জল্ডিকে যোৱা তুমি জেগা নাই মানে ততে মানুহৰ।
একদম ওলাইছে আমিহে ৰ'দত
ন এই গেলা গৰমতো মানুহ সোপা গৈছে। মই কৈছো নহয়, মই সিদিনা ছোৱালী আনিব গৈছিলোঁ, পৰহি অ' পৰিহি। মই ছোৱালী আনিব গৈছিলো। মই গাড়ীৰ পৰা ওলাই, মইতো ছাতি কেতিয়াও নলওঁ তুমি জানাই।
উম, উম।
মই মানে ছাতি নোলোৱাকে যাব পৰা নাই তুমি ভাবা। মই হেন মানুহজনী ছাতি নোলোৱাকে ওলোৱা নাই। মই তেতিয়া ভাবিছো কিমান গৰম পৰিব লাগিব মানে, মই চাতিলৈ ওলাই গৈছো মানে। আ-বেহ। পাগল পাগল লাগি গৈছেগে, গৰমত সঁচাকে।
সেনেকুৱাই হৈছে।
হেৱকে কেই মিনিনিট
ঠিকে আছে, এই সুধি দিছে একসে। হ'ব দিয়া। হ'ব দিয়া বোলো। আহ' ঠিক আছে, আহ' উম, উম হ'ব আহ', আহ' উম। উম।